হেল্ল'?
অহ, শুনিছানে?
শুনিছো অহ।
অহ, কি কৰি
এই দাৰিগিদাল কটিবলে আহিছোঁ।
অ'।
ভাত?
এয়া হ'ল, ল'ৰাক খুৱাবলৈ লৈছো।
কিহে?
ভাত মাটিমাহ' আঞ্জা তাৰপা আকৌ মাছ ভাজি। কেৰেলা ভাজি, সেয়া।
মই ডাকঘৰলৈ গৈছিলো, তাৰ পৰা তাৰ পৰা বাহিৰে বাহিৰে ভোগপুৰলে আহিছো দাঢ়ি কাটিবলে।
অহ, বহা। আমাৰ এহ, আছে অহ, লাঙিত লাগিছিলে। মাছ।
উম, কি মাছ?
তাৰপৰা, পুঠি, গৰৈ। সেইবিলাক, কাৱৈ
নাই খোৱা, এয়া খুৱাবলৈ লৈছো।
সেইটোয়ে, সেইজনে কৈছে কেতিয়াবা নাথাকিলেও ইমাৰ্জেঞ্চি হ'লে জৰুৰী জৰুৰী হ'লে মানে মাতিছে তাত দি দিব পইচা, মই বোলো হ'ব এতিয়া মই আকৌ পটক মই এঘাৰ তাৰিখলৈ আকৌ হ'বয়ে, তেতিয়া আকৌ মই কৈছোঁ নহয় তেতিয়া দেউতাক পঠাই দিলেই হ'ল দি দিম মই কথা নাই এনেকে বুলি কৈছোঁ।
উম,
দাঢ়ি কেইদাল কাটি যাম তোৰ ঘৰত।
অ', আমি গা ধুই উশাহ লম। ল'ৰাক খুৱাই সেইতাত যাম দোকানত যাম। মাটি ৰুই আছে অ, এতিয়া ভাত খাই পেলাই অকনমান বহিছে।
অ', ভাত হৈ গ'ল নেকি?
ভাত খালে অ, খাই বৈ বাচন বৰ্তন ধুই, হেৰি ৰুই আছে দলনিত ৰুই আছে দহ জেগাত বামখিনি হ'ল। উম, তিনি চাৰি দিনত হৈ যাব বতৰতো ঠাণ্ডা নহয় এইকেইদিন বেছিকে ৰুব পাৰিব।
উম, কালিয়ে আজিহে ঠাণ্ডা উম, তোমালোক কেতিয়া যাবা ফুৰিবলে?
আমি একৈশ তাৰিখে।
অ, একৈশ তাৰিখ পালেহি আৰু। আজি আঠ তাৰিখ হলেও দিন আছে, বাৰ দিন আছে বাৰ আঠে বিশ।
বাৰ দিন আছে, বাৰ দিন পতককে যাব ইফাল সিফাল কৰোঁতে।
সেইটো পৰিছে নহয় গোটক
গোটটো অ, সেইটোত সিহঁতক আৰু আমি দুশ টকা এটা দিবলৈ আছে নেকি বাৰু? আমাক দিবলৈ আছে নি চাৰিশ টকা?
অ', দুশ টকা তাত গুচি গ'ল অ', উম,
এতিয়া হেৰি আকৌ দুশ বিশ টকা। সাতশ বিশ টকা।
তোমাৰ আছে কিমান বাইশ? বাইছ নাই জানো?
অ', এই ল'ৰাটো উৎপাত কৰি আছে। সেইটোৱে কৈছো বিশ বাইশ বাইশ হে আছে।
উম,
আকৌ মোৰ লগতো ঘূৰাব লাগিব নহয় কিবা কিবা এটা ঘূৰাই দিম এতিয়া দিম হেৰিঅ পৰা পইচাটো পালে
এহেজাৰমান দিলে তেতিয়া এহেজাৰ হজাৰকৈ দি দাকিলে কমি থাকিব।
হয়। যোৱাবাৰ সিহঁতি দিলে, পাঁচশ টকাটা সিহঁতেও দিছে আকৌ সেইবোৰ দুশটো হিচাপ কৰিব নোৱাৰে যোৱাবাৰ পাছত হেঁতে দি দিয়া নাই উম, আগৰ দুখটো কি হিচাপত হব উম, তেতিয়ালে হৈ যাব তেতিয়ালে আজৰি হ'ব নহই
প্ৰতিবাৰে হ'ব বুলি কয় থাকি যায়গে।
কলো কিহৰ থাকি গৈছে, যোৱা বাৰ দি আহিছোঁ দেখোন। যোৱাবাৰ পাঁচশ দি দিয়া নাই জানো? পাঁচশয হে দিম বুলি কৈছো তাৰপ পৰা সিহঁতেহে কৈছ পাঁচশ টকা এটা মিলাই দিবি বুলি। মিলাই দিওঁ বুলি, নিজেহে দিছে মই খোজা নাই নহয়। পাৰিল দিয়ে দিম, মই সেই পোন্ধৰশটো।
এঘাৰ তাৰিখে দিলে এইফালে আৰু ইনষ্টল মেণ্ট ন না মিলাব লাগে, মোৰতো সোমালেতেওঁ মই দিয়েই দিম পাঁচশ মান। পাঁচশ হাজাৰ কিবা এটা।
এতিয়া ডাইৰেক্ট লবলৈ বেয়া, ডাইৰেক্ট ল'বলৈ বেয়া যে সেইকাৰণে এইটো চিষ্টেম ক'ব নালাগে উলিয়াই পেলাই আকৌ তাত থৈছ বুলি, আকৌ সেইটোকে আকৌ সিহঁতৰ কাৰবাৰ জোনৰ লগত পাতিব। সেইটো কাৰণে এইবোৰ কৰিব নালাগে, কলৈ গ'ল?
এ আছে ভাত খুৱাই
এইফালে খেতিবোৰ চবৰে হ'ল নে মানুৰ?
ৰুই আছে হাল বাই আছে ট্ৰেক্টৰে, ৰোৱা নাই বাৰু ইমান বেছি আমাৰহে ৰোৱা আছে বাৰু।
উম, আগতীয়া হ'লে ভাল।
কৰি থকা হৈছে। হৈ যাব বেছিদিন নালাগে।
ভাত কিহে?
ভাত সেইয়া কোৱা নাই মাটিমাহ। তাৰপৰা আকৌ আলুগুটি দি দিছোঁ তাত মাছ ভাজি। কেৰেলা ভাজি এনেকে। তিতাকেৰেলা মাটিমাহৰ লগত খাবলৈ ভাল যে।
ই পাবগৈ অলপ পাছত।
কোন?
লখিমপুৰলৈ গৈছে যে।
আহঁ।
আজি আহিব বোলা ঘূৰি আহিব নেকি?
নাথাকে ঘূৰি আহিব।
ইটোতো মাৰি হেৰি মাৰিব লাগে
অ'।
এই চুনু বা টোত মুনুৰ টোত।
দেৰি হলে ফোন মাৰিব নহয়
হা?
সিহঁতে আজৰি হ'লে ফোন কৰিব নহয়।
উম, উম।
হেৰী কৰি
তাত কি চুলি কাটিবলৈ গৈছে?
উম, মানুহ ধেৰ তিনটা চাৰিটা। চাৰিটা ল'ৰা বহি আছে এতিয়া, চাৰিটাই কাটে নাকাটে নাজানো মুঠতে এ চি চে চি লগাই থোৱা আছে ন' এ চি আমাৰ ফুছেনক এতিয়া ইয়ালৈকে আনিম আৰু।
উম, চুলিটো আকৌ ভালকে কাটিব লাগিব ন'।
কাটে কাটে এইটো আমৰ অসম অসমীয়া ল'ৰাই। ধুনীয়া কাটি দিব মোক ইয়ালে আনিলে সি ভাল পাব। গোটে এ চি পুৰা ই পইচা নলবই অসমীয়া উম।
অ', চাইকেলখন ঘূৰাই লৈ ফুৰি ভাঙিলে এইখন বেয়া কৰি পেলালে।
লাগিবই এইখনো। কিমান দিন যাব, এখন চাইকেলত? ক'ত যাব বা ফুৰিবলে সিহঁতে?
ক'ত যায় জানোঁ! শ্বিলঙতে যাম বুলি কৈছে, একৈছ তাৰিখৰ টিকটটোত। তাৰপৰা, বেলেগলে যায় যদি নাজানোঁ।
ঠাণ্ডা জেগা যে, উম! অকলে। তালৈ যাম বুলি টিকটটো কাটিছে আৰু একৈছ তাৰিখে।
অ'! দাৰ্জিলিং যোৱাবাৰ গ'লো। এইবাৰ মিজোৰাম যাম নেকি!
অ'! বোলে হে, ওচৰলৈকে যাওঁ। ল'ৰা সৰু হৈ আছে, যে। আঁতৰলে যাব নোৱাৰি, বৰ দূৰলৈ তেনেকে।
উম, ভাল জেগা, শ্বিলং ও ভাল জেগা!
উম!
হ'লে হ'ল।
উম, লখিমপুৰতো হে মেলা এখন আছে নহয়, জলপৰি-চলপৰি উম, হয়! ভাল বুলি কৈছে!
উম! বেয়া নহয়, ল'ৰা এটা চাইছিলেগে নহয়।
ল'ৰাই জলপৰি নাই ছোৱা। বুঢ়াটোৱে উঠিলে অকল।
কেই টকা লৈ জানোঁ?
জল পৰি চালে, ডেৰশ। এনেই সেই, বজাৰ, মেলাখনত সোমালে মানে, হেৰি দহ টকাতে পাৰি, গোটেই খিনি
সন্ধিয়া সময়ত আৰম্ভ।
সন্ধিয়া লগাব আহে। ৰাতি যাবলৈ ভাল। সনেকে, ভাত বনাইছে নেকি?
ভাত হৈ গ'ল, খামহে। এতিয়া খাম আও। আজি
এ, বেলেগৰ কথা
ৰ'ব, কিবা এটা কৈ আছে।
উম!
লাগে কৈছে! খাবলে। মই ল'ৰা খুৱাই আছোঁ। সিহঁতে, চাইকেল লৈ ঘুৰি ফুৰিছে, খুৱাই আছোঁ।
চাইকেল ক'ত আছে?
লৈ পেলাই, য'ত-ত'ত ঘুৰি ফুৰিছে। তেনেকে, খুৱাই আছে, গহাই- গহাই।
অ'! আগফালটো ভাঙি পেলালে?
গেট খন খুলিছিলেহে, সি একদম চাইকেল লৈ, কটৰ-কটৰ গৈছে। গৈ একদম, সিহঁতৰ দোকান পাই গ'লগৈ।
ঘটনা হ'ব, মই কোনোবা এদিনা ঘটনা হ'বই, মই জানোঁ! কাৰোঁ মই,
মইয়ো
গ'লে নহ'ব নহয়, লগত গ'লে নহ'ব নহয়। সি ইফালৰ পৰা আহিব। তো মই নামাৰোঁ বুলিয়ে মৰা নাই, মোৰ সদায় শিয়াল থাকে। মই নামাৰোঁ বুলিয়ে মৰা নাই, ইমান জেঙত। ইমান হেৰিয়ত লাভ নাই, মাৰি। মই নেমাৰোঁ বুলিয়ে মৰা নাই। মানুহৰ চবে কথা ক'লে, বেয়া পায়! সি গুচি আহিবই। সেইকাৰণে, উম, ভালকে হেৰি কৰিব লাগে, দৌ মাৰিত বহি দিয়ে। সেইটো চবয়ে, চাব লাগিব। কালি ৰাতিও, দৌৰ মাৰি আহিছে। উম, দেউতা পতককে আহিবই এনেও।
তাৰ পা সেইফালে দি ঘূৰাই পেলাই আকৌ লৈ আহিছোঁ এইকন ভাঙিয়ে পেলালে আৰু চাই বৰ কুলয়ইখনীয়া ই।
অ', আগটো এৰুৱাই দিলেগে ক'ৰ পৰা হ'ব।
অ', যিকন আছে গোটেইখন গুডৰাকৈ ভাঙি হৰ এক মালাক দি দিব লাগে আজি চলাওঁ চলাওঁ তেতিয়া উৎপাত কৰি নাথাকে।
আকৌ ভাঙি পেলাবলৈ চাইকেল নাই ন' কৰ পা দিব। কিমান দেৰি হৈ এতিয়া কাটি পেলাই যোৱালে ইয়াত ভাল কাতে কাৰনে আহিছোঁ। বেছি টাইম নালাগে বাৰু কি খাই আছে ন' ভাত?
ভাত এইয়া খাই আছে।
অ', বেছি টাইম নালাগে দুটা ল'ৰা হ'লে। তাৰপা আমাৰ হ'ব সেইটো কি কৰি আছে ন'?